হেল্ল' কি কৰিছ কি খবৰ
ভাল ভাল তোমাৰ কোৱা
আছো আছো ভালে আছো বাকী ঘৰত চবৰ ঠিক নে
ঘৰত চবৰ ঠিকে আছে বাৰু মানে এই অকল আপাৰ গাটো ভাল নাছিলে কেইদিনমান হ'ল ছুগাৰ ডায়েবেটিছ পাইছে আৰু নতুনকৈ প্ৰি ডায়বেটিছ পাই আছিলে কিন্তু দৰৱ খাব লগা হোৱা নাছিলে কিন্তু এতিয়া মানে ছাডেনলি পটককৈ বাঢ়ি গ'ল এতিয়া মানে আৰু অলপ ৰেষ্টত আছে দৰৱ চৰব খাই আছে আৰু
অ আজিকালি এইবোৰে দিগদাৰী ইমান চব মানুহৰে ডায়বেটিছ হয়
কিন্তু এতিয়া বৰ্তমান ঠিক কে মানে হেৰি ড্টৰক দেখুওৱাৰ পাছৰ পৰা এতিয়া অলপ বাৰু ৰিক'ভাৰ হৈছে বাৰু
অ অ উ
উম তোমাৰ কোৱা ঘৰত চব ঠিকে আছে
আছে আছে চবে ঠিকেই আছে
কি খবৰ কি
আছে সিও ঠিকে আছে এতিয়া অ এতিয়া ক্লাছ এইট।
ক্লাছ এইট।
তোমাৰ ভাইটি কে কিমান পালে।
মোৰ ভাইটিও ক্লাছ এইটত পঢ়ি আছে বৰ্তমান এতিয়া ক্লাছ নাইন পাব আৰু
আহ সেইটো একে বয়সৰে। উম,
ফৰটিন ইয়ৰছ।
অহ। থিৰ্তিন ফৰ্তিন তেনেকুৱা হ'ব, উম।
বাকী আৰু আণ্টিৰ খবৰ কি? অ', একেলগ কৈছোঁচোন আণ্টিহঁত ঠিকেই আছে বাৰু আণ্টিহঁতৰ মন্ধা থাকে আৰু
অহ। গৰমটোহে ইমান গৰম পৰিছে।
আমাৰ ফালে কিন্তু বৰষুণ আকৌ।
বৰষুণ দিছে নেকি তাত, অহ, কেতিয়াৰ পৰা?
নাই কণ্টিনিউছলি বুলি ক'ব নোৱাৰি যোৱাকালি ৰ'দেই আছিলে আজি পতককৈ ৰাতিপুৱা বৰষুণ দি দিলে। ৰাতিপুৱা বৰষুণ দিয়াৰ পাছত মই মনটো বেয়া হৈ গ'ল খেলিব নাপাওঁ বুলি ভাবিলোঁ তাৰপাছত আকৌ যেনিবা আমি খেলিবলৈ গৈ পেট্ৰল চেট্ৰল ঢালি মেলি মানে একদম পিটখন শুকুৱাই মেলি খেলিছোঁ আৰু কাৰণ চানডেটো এবাৰেই আহে ন গোটেই সপ্তাহটোৰ মূৰত।
অহ, অ'। কিন্তু ভালো হয় বৰষুণতটো দিলে, কি কাজিয়া?
কাজিয়া হ'ল মানে মোৰ লগত একচুৱেলি নাই হোৱা আমাৰ নিজৰ মাজতে খেলোঁ গোটেই ল'ৰাখিনি গাঁৱৰে ধৰক আৰু। পোন্ধৰ বিশছটা ল'ৰাৰ মাজত ত' আমাৰ পাৰ্টিৰ লগত আৰু বিটোৰ লগত অকণ তৰ্কাতৰ্কি সঠায় সতে কাজ এতিয়া ডাঙৰ হৈ গ'ল খেলত থাক সেই আৰু অলপ, অলপ বেছি য়ে, এগ্ৰেছিভ হৈ গ'ল আৰু
মাৰপিটো হ'ল নেকি?
পিট হ'ওঁ-হ'ওঁ, আৰু, মানে, হ'ওঁ-হ'ওঁ। মই বচাব গৈ, মই ৰখাবলৈ গৈ, মোৰেই মুখত লাগিলে। চকুটোও দুখ পালোঁ। এটা এংকেল, এলব' লাগিলে মোৰ চকুত
অ', এতিয়া কলাপুৰি গৈছে চাগে।
তাৰ পৰা নাই আৰু। অলপ পাইছোঁ আৰু দুখ
অ', কেতিয়া আহি পালা ক্ৰিকেটৰ পৰা?
আহি পালোঁ মই ছটা বজাৰ ওচৰা-ওচৰি। তাৰপাছত আহি আৰু ঘৰত, আ-আলহীক দেখিলোঁ। আলহী আহিছে।
অ'। কোন আহিছে?
এই আ ৰিলেশ্যনৰে পেহী এগৰাকী আৰু পেহা তাৰপিছত তা গলো মই আকৌ তেল বাহিৰে বাহিৰে গা ধুও অ' গা ধুও এ আনিলোঁ তাৰ পাছত ঘৰত সিহঁতক চাহ তাহ খোৱা খাবলৈ দিলে তাৰাপা মই এতিয়া গাত ধুলো গা ছা ধু মেলি চাহটো খাই মেলি ফোন এটা কৰি লওঁ
অঁ তাকে মই তেতিয়া দিনত ফোন কৰিছিলো, হা কলেজ গৈ মানে এত এতিয়াতো বন্ধ চলি আছে।
কোনটো চেমিষ্টাৰ হ'ল, ছিক্স চেমিষ্টাৰ শেষ হ'ল, এতিয়া কেইটা আছে আৰু
এতিয়াও দুটা আছে এবছৰ আগৰ নিচিনা হলে শেষেই হলে হয়, হা, তাকে ইমান পতককে সময় গৈছে এডমিশন লৈছিলোহে
উম তাকেই মই এডমিশ্যনৰ দি দিনটো মনত আছে বুলিয়ে ক'ব পা, এডমিশ্যন মানে কোন এই এই কিদিনত হৈছিলে এই কিদিনত হৈছিলে লাগিছে লাগি আছেহে
অঁ এনেকুৱাই আছিলে সময়টো জুলাই জুন জুলাই
টুৱেণ্টি থ্ৰীত নেকি, সম্ভৱ উম
এতিয়া শেষে হব আৰু লাহেকে এনেতো আগৰ নিচিনা হলে শেষে হলে হয় এতিয়া বাৰু আৰু আছে
উম উম উম এতিয়া আগতে ছটা চেমিষ্টাৰ আছিলে তিনি বছৰত শেষ হৈ গৈছিলে এয়া এতিয়া আঠটা চেমিষ্টাৰ গৈ পিনি চাৰি বছৰ হৈ গ'লতো
ভণ্টিৰ কি খবৰ
ভণ্টিৰ খবৰ ভালেই, ভণ্টিহঁতৰ ঘৰলৈও গৈছে আজি আলহী আমাৰ বা যে কাজিন বা আঞ্জো আঞ্জো বা
অঁ অঁ
বেগিচনা ফটো চালে দেখিবি ভিন্দি গৈছেহে মাত লৈ ডিব্ৰুগড় মানে মেডিকেল পাৰ্পছত
অঁ
ত' মানে ভণ্টিাহঁতৰ ঘৰৰ ওচৰতে যোনজন ডক্টৰৰ চেম্বাৰ বহে আৰু সেইজন তোমাৰ হেৰিৰ পৰা আহে মাকৰ এনেকৈ কিবা থাইৰইডৰ প্ৰব্লেম ভৰি চৰি কিবা এনেুৱা বহুত ইছু মাকৰ কিবা
অঁ অঁ
কিবা আৰু মাকক লৈ গৈছে সিহঁতি ত', ভন সি সিহঁতৰ লগত গুচি আহিব পাৰে চাগে দেই। চিয়ৰ হোৱা নাই এতিয়ালৈকে। কাৰণ মায়ে কৈছিলে যে তাইয়ো অহা নাই ঈদৰ পাছত
উম, উম।
তাইকো কৈছিলে গুচি আহিবলৈ সিহঁতৰ লগতে। তেতিয়া, মানে, নাচিম ঘৰৰ পিছত দুদিনৰ পিছত আহি লৈ গ'লহৈ
অ'।
হৈছিলে কি কৰে বা এতিয়া? সিহঁতি তাতে আছে এতিয়ালৈকে। মানে, ডিব্ৰুগড়তেই আছে বা-ভণ্টিহঁত। সিহঁতি দেখুৱালে ডক্টৰক বাৰু। স্পেচিয়েলি মানে দিল্লীৰ পৰা নে মুম্বাইৰ পৰা ডক্তৰ এজন আহে। অহ, ডিব্ৰুগড়তে আহে মানে সেইজন ত' তেনেকে মানে হেৰি লৈ এনেকুৱা আছিলে এপইনমেন্ত তেওঁক
অহ, ঠিকে আছে ইয়াতে যে বৰষুণ, চৰষুণ একোৱে নাই ইমান গৰম পৰিছে।
গৰম মানে বহ বহুত বেছি গৰম পাইছোঁ মই কালি যিটো গৰম গৈছে আজি মোৰ মনটো বেয়া লাগিব ৰা ৰাতিপুৱা শুই উঠিছোহে নটা চাৰে নটা বজাতেই সাৰ পাই গ'লো, মই ভাবিচো এই চানডে হয় আজি যে দেৰিলৈকে অকণ, হম।
উম।
সঁচাই মই ৰাতি দেৰিকৈ শুইছো, সেইকাৰণে যে দেৰিলৈকো হম। তাৰপাছত মই সোনকালে সাৰ পাই গ'লোঁ চাৰে নটা মান বজাত চাৰে নটা মান বজাত সাৰ পাই পিনি আৰু উঠি দিলোঁ আৰু তাৰপৰা বৰষুণ, বৰষুণ, বৰষুণ মগজটোৱে বেয়া হৈ গ'ল।
অ', ইয়াতে যে এটোপাল বৰষুণ নাই মানে অকল ৰ'দ ৰ'দ আজিও এক মুখখন মেলি দিছে।
বোলো আজিও ইমান ৰ'দ একদম মুখখন মেলি দিছে।
উম।
মৰ গৰম ইয়াতে।
আমাৰ ফালে এই এঘণ্টা মই খেলি অহাৰ পাছতহে এতিয়া বৰষুণ দি দিলে পটককে এজাক। দবাপিতা বৰষুণ দি দিলে মানে।
ভালে হৈছে ঠাণ্ডা পৰিব।
ঠাণ্ডা নপৰে, ঠাণ্ডা নপৰে, ঠাণ্ডা ক'ত আহিব এতিয়া এই জুন মাহটো তেনেকুৱাই।
জুন, জুলাই, ছেপ্টেম্বৰ, অক্টোবৰলৈকে গৰমেই আৰু।
হয়, অক্টোবৰ গৰম আজিকালিটো নৱেম্বৰ আধালৈকে গৰম।
অ', পিছে তথাপিও তুমি কোৱা যোৰহাটখন ঠাণ্ডা গুৱাহাটীখনহে গৰম।
কিন্তু মানে অ', চাব গ'লে সেইটো হয় কিন্তু মানে কেলে যোৰহাটখন এতিয়া মানে ইমান মই হেৰি কৰিব নোৱাৰি তই বস্তুটো মিলাব নোৱাৰ কাৰণ যোৰহাটখন হৈ গ'ল মানে ধৰ অলপ হ'লেও গ্ৰীনেৰি আছে গুৱাহাটীত। কেনয় জানো।
অহ, অহ।
গ্ৰীনেৰি ফালৰ পৰা চাব গ'লে অলপ যোৰহাট মানে অকণমান টেম্পেচাটো ছেম থাকিলেও ইউমিনেটিটো অলপমান ল' দেখো মই গুৱাহাটীত
অ নাই যোৰহাটৰ মানুহে সেইটো কয়েই যোৰহাটখনন হেনো বৰ ঠান্ডা
বহুত ঠাণ্ডা নহয় গৰমেই গৰমে বহুত বেছিয়ে গৰম কিন্তু ষ্টীল মানে গুৱাহাটীতকৈ ক'ম গুৱাহাটীত গুৱাহাটী গৰমটো মানে কেনেকুৱা গৰম মানে বেছিভাগ
সিহতে মানে চব বিল্ডিং চিল্ডিঙে পুৰা একম হেঁচা মাৰি ধৰি
কংক্ৰিটৰ জাংগল ন বেছিভাগ কংক্ৰিটৰ জাংগালত ট্ৰেফিক ট্ৰফিক ট্ৰেফিক বেছি গৰমটো থাকেই জামত সেই জাউন যিমান লাগে সিমান গৰম বেছি ভ়ে কাৰণ চব গাড়ীীয়ে এ চি খুলি এ চি লগাই থৈ দিয়ে এ চি গৰম গেছটো বাহিৰত মাৰে চব বিল্ডিঙৰ এ চি এ ছি লাগি আছে এ ছি গেছটো বাহিৰত মাৰে ন সেইফালৰ পৰা বেছি গৰমটো আৰু অপমান ইনক্ৰ্ৰীজ হয়
আহ শান্তি নোহোৱা আৰু আবেলি সময়ততো ওলাই যাবই নোৱাৰি যামৰ কাৰণে
গুৱাহাটত মেইনি টাইম হ' ৰাপুৱা মৰনিং অফিচ টইমটো আৰু গধূলি অফিচ টাইম ছুটিটো
মানে মৰ্ণিংতটো চলি যায় কাৰণ গাডী গাড়ীবোৰ ৰখি নাথাকে এতিয়া দোকানে চাবা নে কিয়ে চাবা মানে ইমানে ভিৰ হয় ন ৰাস্তাবোৰ ওলাবই নোৱাৰি আ সময়ত
উম
বাকী চব কেনেকুৱা চলিছে চাকৰি চলি আছে চাকৰি চলি আছে
চাকৰি বাকৰি ঠিকে চলি আছে আৰু ঠিকেই চলি আছে বাৰু গৈ আছোঁ এজ অলৱেজ তেনেকৈ চলি আছে আৰু ৰাতিপুৱা ঘৰ ৰাতিপুৱা নটা বজাৰ আগত ওলাই যাওঁ নটা বাজিব দহ মিনিটমান থাকোঁতে ওলাই যাওঁ আৰু চাৰে নটা ব ডিউটি জইন কৰোঁ
অ অ
তাৰপৰা আহোঁতে ছটা বজাত পাচ কৰিব আৰু ঘৰ আহোঁ সধা ঘৰ আহি কি আৰু অন্য কাম নাই আৰু হয়তো চাগে আগতে এতিয়া আই পি এল চলি থকা মতে আই পি এল খেল চা বহিয়ে আই পি এল শেষ হোৱাৰ তাৰপাছত আৰু এতিয়া ঘৰ আহি চাহকণ খাই আৰু মোবাইলটো চাওঁ আৰু তেনেকে টাইমটো পাছ হৈ যায় তেনেকেই আৰু বস্তু ত আৰু ৰানিং হৈ থাকে আৰু ডেইলি
ঠিকেই আছে। বাকি মইটো ভাবিছিলো গৰমৰ বন্ধত মোলো যোৰহাট যাম ত অকনমান দিহা পৰামৰ্শ ল'ম তোমাৰ পৰা ক'ত ফুৰিব
নিশ্চয়, নিশ্চয়, নিশ্চয়, নিশ্চয় আহিবা মোৰ পৰা দিহা পৰামৰ্শ ল'ব পাৰিবা। মই ভাল, ভাল জেগা মই উলিয়াই দিম। ক'ত ক'ত ফুৰিব যাব পাৰি।
অ', ঘূৰিব লাগিব অকমান বোলো আজিতো মই এনেই ফোন কৰিলো তাৰপিছত মই ভাবিছো পিছতকে এদিন কৰিম আৰু যোৱাৰ মানে আগে আগে এনেকে। উম। যাম ভাবি আছো।
যোৰহাটত এতিয়া কেইবাটাও নতুন, নতুন বস্তুৰ জেগা মানে অ'পেনিং হৈছে। কেইবাটাও বস্তু এতিয়া কৰিব পৰা যায়। ধৰা যেনেকৈ লাচিত মৈদাম হওঁক বা আৰু তেনেকুৱা দুটামান বস্তু ৰিজৰ্ট দুখন মানো। খোল খাইছে। নতুন নতুন। আৰু মানে অলপ ভাল আৰু গ গ্ৰীনেৰী পিচফুল আৰু মানে
অ',
আহিলে মোক নিশ্চয় কণ্টেক্ট কৰিব মই তোমাক লোকেশ্যন দিম।
সেইটোৱে অ', মোক কৰিম মই তাত টাৰে আগতেওঁ ফোন কৰিম ৰবা। নহ'লে আকৌ খেলি মেলি হৈ যাবগে ন'।
দেৰগাঁও পাৰ হৈ মোক ফোন কৰিলেই হ'ল।
অ', সেনেকে মিলাই পিনে যাম ব লাগিব। তুমি পিছে গুৱাহাটীলে অহা কিবা প্লেন? বোলোঁ গুৱাহাটীলে কিবা প্লেন
গুৱাহাটীল প্লেন তেনেকে প্লেন নাই। কিন্তু মোৰ কেতিয়া মোৰ ট্ৰেইনিং পৰে ঠিক নাই। ট্ৰেইনিংত তে যোৱা হ'ব আৰু মই এতিয়া মাজতে তেনেকে যোৱা প্লেন নাছিলে। কিন্তু এতিয়া ধৰা লগৰ এটাই জোৰ কৰি আছে, হা, হা, আৰু লগৰ দাদা এজনো জোৰ কৰি আছে গুৱাহাটী ফালে যাওঁ বুলি ইয়াত সি মনে নতুনকৈ এনফিল্ড এখন লৈছে, এনফিল্ডখন লৈ মানে কৈ লং ড্ৰাইভ এটা কৰোঁ।
অহ।
অহ এনফিল্ডখন লৈ যোৱা হ'ব চাগে লগতে গুৱাহাটীৰ লগত গুৱাহাটীতটো এনেই মানে আৰু অলপ অহ, বাহানা আৰু লগতে আৰু শ্বিলং হওক মেঘালয় চাইডে অলপ মানে বাইক অকণ লং টুৰ এটা আজিলৈ কৰি পোৱা নাই মানে।
ঠিকে আছে কিন্তু বহুত দূৰ হ'ব যোৰহাটৰ পৰা ডাইৰেক্ট। মেঘালয়া।
দূৰ হ'ব। আমি ষ্টপ লৈ লৈ যাম, ধৰা যোৰহাটৰ পৰা গ'লোঁ ফাৰ্ষ্টে নগাঁৱত অকমান দেৰি ৰ'লোঁ অহ নগাঁও এঘণ্টা ৰৈ পিনি, নাই বাইকত গ'লে সোনকালে পাম আমি ধৰা পাঁচ ঘণ্টামান পাই যাম গুৱাহাটী।
অহ।
পাঁচ ঘণ্টা, ছঘণ্টামান পাই যাম গুৱাহাটী। ঠিক আছে বাৰু তুমি যোৰহাট আহিলে ফোন কৰিবা।
হ'ব দিয়া, অ, মই ফোন কৰিম ৰবা কেইদিনমান পিছত।
ঠিক আছে। ঠিক আছে, তোমাক মই জেগা অলপ কিছুমান উলিয়াই দিম আৰু বাৰু মই গুৱাহাটী গ'লে ফোন কৰিম বাৰু।
অ', কৰিবা দিয়া থৈছো।
অ'কে।